হেল
অহ কি কৰিছ?
মই এই ভাত খাই আছিলোঁ, ভাত খাই উঠি পেলাই এই এনে বাহিৰতে আছোঁ, তই?
ময়ো আছোঁ, এনেই আছোঁ।
অ', গৰম কেনেকুৱা পৰিছে?
গৰম জোখত দি আছে ইমান মানে বহুত বেছি গৰম হৈছে এইবাৰ বহুত বেছি গৰম। আগৰ কে ভাৰতক
বতৰৰতো সলনি হৈছে যে বৰষুণো দি আছে গৰমো পৰিছে।
অ' সেইকাৰণেই হ'ব পাৰে গৰমটো সেইকাৰণেই বাঢ়িছে।
উ পঢ়া শুনা আমাৰ পৰীক্ষা চলি আছে। গৈছে আৰু ঠিকে থাকেই।
শিক্ষাবোৰ কেনেকুৱা হৈছে।
ঠিকে থাকে কৈছে।
অঁ অঁ পৰীক্ষাবোৰ ভালকে দি ল'ব লাগে প্ৰথম।
অঁ' সেই।
তহঁতৰো পৰীক্ষা আদায় হ'ব, তাৰ পিছত আহ। মইো আজৰি আছো এতিয়া। ভাবিছো কৰ'বাত ফুৰিবলৈ যাওঁ। বুলি
যাব পাৰি আকৌ।
আজৰি আছনে পৰীক্ষাৰ পিছত?
পৰীক্ষাৰ পিছত আজৰি বাৰু।
ঠিক আছে। তেতিয়া ফুৰিবলৈ যাব পাৰিম। আহ। এনেই।
কত যাম বুলি ভাবিছো? তাকে সেইটো প্ৰশ্ন মোৰো উঠিছে নহয় এতিয়া। তই কচোন বাৰু।
মই কিন্তু বহুত বেলেগ বেলেগ ধৰণ কে ভাবি আছিলো। এতিয়া মই প্ৰথমে ভাবিলো আমি অৰুণাচল যাম বুলি। মেঘালয় মানে। তেনেকুৱা ধৰণৰ পাহাৰীয়া জেগা যাম বুলি ভাবিছো।
উম।
অঁ কাৰণ পাহাৰীয়া জেগাবোৰ গ'লে। মানে অলপমান পৰিৱেশটোও ভাল পায়। তাত ঠাণ্ডাও হ'ব অলপমান এতিয়া।
উ গৰম যিহে পৰিছে ঠাণ্ডাটো তাত থাকিব পালে ভালেই লাগিব।
অঁ ভাবিছো তেনেকুৱা জেগাই যাওঁ বুলি কিন্তু লগতে ভাবিছো আকৌ তেনেকুৱা জেগাত বাৰু আমি এনেই গৈয়ে থকা হয় তেনেকুৱা জেগাত। এইব আমি বহুত ভাইৰেল হৈ আছে এতিয়া সকলোৰে মাজত। আমি যাব পাৰো বৰদোৱা বা শিৱসাগৰ বা তেনেকুৱা ধৰণৰ ঠাইসমূহো আমি যাব পাৰো। ক'ত গ'লে ভাল হ'ব যেন লাগে বাৰু?
এতিয়া গ'লেতো সকলোতে ভালেই এতিয়া বৰদোৱালৈ গ'লেই আমি নতুন কথা এটা শিকিব পাৰিম। কলা সংস্কৃতিবোৰ চাব পাৰিম। সেইটো আমাৰ পক্ষে এটা ভাল পদক্ষেপ হ'ব।
অঁ' সেইটোতো ভাল হ'ব। আৰু আমি কিমান জন যাম? ভাব
এতিয়া আমি বাহন কি নিয়া হয় সেইটোৰ ওপৰতে আমি আলোচনা কৰিব লাগিব।
অঁ' আমি তেতিয়া আমাৰ লগৰ আৰু দুই তিনিজনক কম। দুই তিনি চাৰিজন হৈ গলে। মানে আমি কেইবাজনো হলে যাবলৈ অলপ। ভাল হয়।
সেইটোৱেই মানে যিটো আমেজ আহিব সকলো একেলগে গ'লে, সেইটো অকলে অকলে গ'লে এইেইটো নাহিব ন।
অ' সেইটোৱে সেইকাৰণে আমি কেইবাজনো যাব পাৰিম। আহ সেইকাৰণে আমি গাড়ী বা। মটৰ চাইকেল আমি কিবা এটা নি মাৰো মানুহ কিমান হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমি যদি পাহাৰীয়া জেগা যাওঁ, তেতিয়া মই অনুভৱ কৰো যে। আমি মটৰ চাইকেল লৈ গলে বেছি ভাল হ'ব। কিন্তু বৰদোৱা বা তেনেকুৱা ঠাই গলে, আমি গাড়ীত যোৱাটো বেছি ভাল হ'ব। কি অনুভৱ হয় বাৰু এইটো ক্ষেত্ৰত?
অনুভৱটো মানে এতিয়া আমি যদি চাওঁ, বৰদোৱালৈ গ'লে আমি নজনা কথা কিবা এটা শিকিব পাৰি আৰু যদি আমি পাহাৰ। প্ৰ এৃৰ এটা ল পাৰিমস্তু কেনেকুৱা হয় পৰিৱেশ ইয়াত কেনেকুৱা আমাৰ গাঁৱ আৰু চহৰৰ মাজৰ পাৰ্থক্য কেনেকুৱা। সেইবিলাক আমি তাত আমেজ লৈ পেলাই আমি অনুভৱ কৰিব পাৰিম। প্ৰকৃতি যে আমি সংৰক্ষণ কৰিব লাগে। তাৰ মাজত আমি জীয়াই থাকিবৰ কাৰণে কি কৰিব লাগে।
অ' ময়ো সেইটোৱে ভাবিছো বাৰু আমি এতিয়া যদি ফুৰিব তেনেকুৱা জোগাত যাও, অ' এইখিনিতে আৰু এটা কথা সুধি লওঁ এতিয়া কথা পাতি আছো হয় কিন্তু, কালিলৈ পৰীক্ষা আছে নেকি আকৌ
কালিলৈ পৰীক্ষা নাই কালি এটা গৈছেহে।
অ' অ' পৰীক্ষা নাই যদি বাৰু কথা নাই আমি ফুৰিব যোৱা কথা যিহেতু পাতি আছো। অ' তেতিয়া পঢ়াত মন নবহিব। চ আমি মই ভাবো আমি অৰুণাচল অথবা মেঘালয় যোৱাতোয়ে বেছি আমি বাৰু পিছত বৰদো বা তেনেকুৱাত ঠাইসমূহ অধ্যয়নৰ কাৰণে যাম, কিন্তু আমি এতিয়া ইমান গৰমত অলপমান আমাক ফূৰ্তিৰো প্ৰয়োজন আছে।
উম।
সেইকাৰণে অৰুণাচল, মেঘালয় তেনেকুৱা জেগাবোৰ যাবলৈ বেছি মন হৈছে আৰু।
এতিয়া যদি আমি চাওঁ মেঘালয়তো আমি সৰুৰ পৰা পায় আহিছো ন? বাৰ বছৰৰ বাৰ মাহে তাত বৰষুণ হৈয়ে থাকে বুলি। এতিয়া তাত আমি গৰমৰ দিনতো বৰষুণৰ তাত আমি আমেজ ল'বগৈ পাৰিম।
হয়, সেইকাৰণে ভালেই হ'ব।
উম।
সেইকাৰণে আমি মেঘালয় গ'লেও আমি বহুত কথা শিকিম।
তাতো এখন পৰিচ গাওঁ আছে বিশ্বৰ ভিতৰত।
টো বিখ্যাত হৈ আছে সেয়া এতিয়া।
হয়।
গতিকে যাব পাৰিলে ভালেই।
তাতো গৈ আমি দুই এটা শিকিব পাৰিম। কেনেকে উম, তেনেকে পৰিৱেশ আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে। পৰিৱেশৰ প্ৰতি আমি কেনেকৈ যত্ন ল'ব লাগে। কিমান সচেতন মানুহবোৰ। তাৰ মানুহবোৰ আৰু মানে তাৰ জনসাধাৰণ আৰু আমাৰ ইয়াৰ জনসাধাৰণৰ মাজৰ পাৰ্থক্য কি সাদৃশ্য কি। তাত আমি কিবা এটা শিকি আহি, আমাৰ নিজৰ অঞ্চলত আমি তাৰ কেনেকৈ প্ৰভাৱ পেলাব পাৰোঁ সেই এটা পা এ, পদক্ষেপৰ
ঠিকেই ঠিকেই, সেই এইটো ভালেই হ'ব বাৰু আমি যদি এনেক ফুৰিবলৈ যাওঁ। এই বোৰ সেইবোৰ জেগা ফুৰিবলৈ গ'লে মানে সিহঁতৰ ৰীতি নীতিবোৰো বুজি পাম।
হয় হয়,
ইহঁত কেনেকৈ থাকে, আমিও তেনেকৈ অলপ ভালকৈ থাক দিব পাৰিম। বহুত নজনা কথা জানিব পাৰিম আমাৰ এনজয়ও হ'ব, আমি অকমান ফূৰ্তিও কৰিব পাৰিম তাত মানে। পিছে তিয়া আজি কিনি দিন
আজিৰ দিনটোৰ কাৰণে মা পৰীক্ষা যিহেতু আছে সেইকাৰণে অকণমান অকণমান পঢ়োঁ বুলি ভাবিছোঁ। তেতিয়া পৰীক্ষাৰ আগদিন আগদিনালৈ মানে ইমান বুজা নাথাকে।
হয়, হয় অলপমান পঢ়ি গ'লেই হ'ল বাৰু। ভালকৈ পঢ়িব লাগিব। তেতিয়া
হয়।
টো ভাল হ'বগৈ। কিন্তু ফুৰিব যোৱা কথাটো পাতিছো যদিও পঢ়াটো প্ৰথম গুৰুত্ব দিব লাগিব তাৰ পিছত আৰু আমি ফুৰিব যোৱা কথাটো হেষ কৰিম। আমাৰ লগত বহুতে কৈ আছিলে মই যেতিয়া আহ আজৰি হৈছিলো আজৰি হোৱাৰ পিছত মোৰ লগৰ বহুত লগতেই আজৰি হৈছিলে মোৰ লগতেই। তেতিয়া তেওঁলোকেয়ো কৈছিলে যে ক'ৰবাত ফুৰিবলৈ যায় ময়ো তেতিয়া কথাটো ইমান গুৰুত্ব নিদিলোঁ। ময়ো অলপমান ব্যস্ত হৈ গ'লো। তাৰপিছত এতিয়া ভাবিছো, অলপ ফুৰিবলৈ গ'লেহে মনটো অলপ শান্তি হ'ব।
সকলোৰে পৰিৱেশ পৰিস্থিতি একেই যিহেতু নাথাকে, কথাটো আমি ভালকে আলোচনা কৰাটো আমাৰ পক্ষে ভাল হ'ব।
সেইটোৱে কেতিয়া গ'লে ভাল হ'ব সকলো থাকিবনে নাথাকে কেনেকৈ যাম? সেই কথাবোৰ সকলোৱে একেলগে আলোচনা কৰিলেহে হ'ব।
হয়।
কিন্তু কে কেনেকুৱা লাগে বাৰু খৰচ পাতিবোৰ কোনটো জেগালৈ গ'লে অলপমান কম হ'ব।
সেইটো এতিয়া আমি তাত মানে মানে যোৱাটো কেনেকৈ হ'ব আৰু কিমান মানুহ আমি আমি যাম মানে একেলগে। সেইটোৰ ওপৰত আমি ভালকে আলোচনা কৰিব লাগিব, তেতিয়া তাৰ ওপৰত কথাটো পাতিবলৈ অলপ সুবিধা হ'ব। এতিয়া আমি দুটা গ'লে হয়।
আমি যদি এম। দুজনেই যাওঁ বা আমি ধৰি লৈছো আমি চাৰিজন যাম। চাৰিজন গ'লে আমি এতিয়া, অ, মেঘালয় যদি যাওঁ। এতিয়াতো গাড়ী লৈ যাব লাগিব চা তাকে।
উম,।
আৰু গাড়ী লৈ গ'লে তেতিয়া তেলৰ খৰচ আহিব, খোৱা বোৱাৰ খৰচ আহিব, তেনেকৈ বহুত যাব।
থকাৰ কথাও আহিব।
উম, তাত থাকিয়েইটো ল'ব লাগিব।
হয়।
সেইকাৰণে, অৰুণাচল গ'লেও পাৰি ওচৰতে জেগা আছে চাবৰ কাৰণে।
হয় দুইটাৰে, দুইটা ঠাই দুইখন ঠাইৰে মানে আমাৰ যিটো সাদৃশ্য পৰিৱেশৰ। প্ৰায় সমানেই। দুইটা জেগাল দুইটা ঠাইলৈ গৈ, উম, দুইখন ঠাইলৈ গৈ আমেজ লাগিব।
হয়, হয় গতিকে আমি যিকোনো ঠাইডোখৰ গ'লেই হ'ল। তেতিয়াহ'লে এইবাৰ আমি যাম এ মেঘালয় অথবা অৰুণাচল, পৰাপক্ষত অৰুণাচললৈ যাবলৈ বেছি মন কৰিম। তাৰ পিছত। আমি সকলো আজৰি হৈ, তেতিয়া বৰদোৱা, শিৱসাগৰ অথবা তেনেকুৱা ঠাইসমূহ যাম।
হয়। ইয়াতো, আমি শিকিবলগীয়া, জানিবলগীয়া, ফুৰিবলগীয়া মানে আমি জ্ঞান আহৰণ কৰিবলগীয়া বহুত জেগা বহুত ঠাই আছে। পৰিৱেশ অনুকূল জেগা আছে য'ত গৈ আমি, থাকিব পাৰোঁ। তাতে আমি পৰিৱেশ চাই আমেজ ল'ব পাৰোঁ, আনন্দ কৰিব পাৰোঁ, লগৰ সমনীয়াৰ লগত আমি তাত ধেমালি কৰিব পাৰোঁ।
হয়, গতিকে ভালেই লাগিব আমি যি ঠাই যাওঁ। যিহেতু ত তোৰ পৰীক্ষ চলি আছে গতিকে এতিয়া অলপমান পঢ়িলো।
হয়, হয়।
হ'ব দে ময়ো অলপ কিবা কামত ব্যস্ত হওঁ আৰু।
ঠিক আছে তেতিয়া, কথা পাতি ভাল লাগিল। বাৰু